হেল্ল' অঁ অঁ ক'ত আছা?
এয়া ঘৰত আছো, তুমি?
এ মইও বন্ধু এজনৰ ঘৰলে ওলাই আহিছিলো এপাক ঘৰত।
অ' ক ওচৰৰে বন্ধু নে দূৰৰ বন্ধু?
এই গাঁৱৰে- গাঁৱৰে বন্ধু এজন মিণ্টু ইছলাম।
অঁ অঁ।
অঁ।
এয়া ভাত পানী খোৱা হ'ল নে নাই?
ভাত পানী খোৱা নাই বনাইহে আছে মই ঘৰৰ পৰা ওলাই আহিছোহে মাত্ৰ।
অ' অ' মই এই মাত্ৰ খাই উঠিছো।
ঠিকে আছে, কি আছিলে আজি?
আজি আমাৰ ভাতত তেনেকৈ চাব গ'লে মানে আজি আমাৰ মঙ্গলবাৰ ন আমি সিজোৱা খাওঁ আজি। এইয়া মগু দালি সিজোৱা বনালে তাৰপিছত কঁঠাল গুটি এতিয়াতো কঁঠালৰ ছিজন ন।
বাহ।
তাৰ পিছত এয়া কঠাল গুটি এয়া পিটিকা কৰিলে আৰু ভাত নেমু আৰু।
বা, ধুনীয়াকে তৃপ্তিৰে এসাঁজ খালা আৰু ন।
অ' খালো।
ঠিকে আছে দিয়া, এইটো বৰ ধুনীয়া সুন্দৰ আমাৰ অসমীয়া খানা বুলি ক'ব পাৰি আৰু দিয়া। কঁঠাল গুটি বস্তুটো যে বহুত বেয়া বেলেগ এটা টেষ্ট লাগে ন খাই?
অ' মই বহুত ভাল পাওঁ খাই আকৌ এতিয়া আৰু। অ' তো দালি এতিয়া নাই বাৰু মোক ভাততে দিছিলে। তাৰ মানে মই দালিত অ'।
সেইটো কেনেকুৱা আজিলৈকে মই খাই পোৱা নাই কিন্তু।
অ' আমাৰ দিয়ে, মিঠা - মিঠা গাখীৰৰ নিচা লাগে তুমি খাই চাবাচোন। তেতিয়া গম পাবা।
অ' অ' অ 'ঠিকে আছে, চেষ্টা কৰিম মানে এইবাৰ। কৰি চাম ৰ'বা।
অ' হেৰি বাকী এনে।
চাহ - তাহ খালা নে নাই? নাই অকমান আগতে ভাবিছিলো হে খাম বুলি, আকৌ এ মানুহ নাছিলে ঘৰত এলাহ লাগিলে বনাবলৈ ভাবিলো আকৌ। এ' নবনাও গৈ আৰু।
অ' তাতে গৰমটো ভাল পৰিছে ন চাহ খাবলৈ। গৰমটোও ভাল পৰিছে চাহ খাবলৈ।
এইটোৱে এই আবেলপৰত অকণ ভালো লাগে দিয়াচোন কোনোবা সময়ত কিন্তু। এতিয়া মানে ভাল লগা নাই আৰু।
অ' আবেলিয়ে খাই ভাল লাগে, এতিয়াতো ভাত খোৱা সময়।
সেইটোৱে মই কেতিয়াবা এনেকুৱা সময়তো ভাত মানে ধৰা তোমাৰ খাই দিওঁ এনেকুৱা মানে মোৰ। কোনো কেছ নাই মানে। হেৰি ধৰা তোমাৰ মোৰ যেতিয়া যি মন যায় মানে তাকে কৰি দিওঁ।
তুমি মানে চাহৰ কানীয়া?
নহয় নহয় মোল কানিয়া নহয় মই এনেকে চাহ নাখাওঁ কিন্তু মানে মোৰ মন গ'লে মই ৰাতি মানে মই যেতিয়া তেতিয়াই যি যেতিয়াই মন যায়
অ হেতো ভালেই বাৰু মইও চাহ খাই বহুত ভাল পাওঁ ময়ো যেতিয়া তেতিয়া দিলে খাব পাৰো
তুমিতো কানিয়া ন
তেনেকা বুলিয়ে ধৰিব পাৰা আৰু
ঠিকে আছে ঠিকে আছে পিছে ইণ্টাৰ্ণশ্বিপ কেনেকুৱা চলি আছে
মই ইন্তাশ্বঠিকে চলি আছে মোৰ মানে চাহ নেখালে মাথাটো বিষাই থাকে আজিৰ দিনটো মানে মই ৰাতিপুৱাই যে একাপ চাহ খোৱা আৰু মই এতিয়ালৈকে চাহ খোৱা নাই মোৰ মাথাটো মানে টং টিঙাই আছে
অ খাই দিয়া আক খাই দিলে দপা মিলিছ হৈ যাব তোমাৰ
নাই এতিয়া ভাত খালো যে এতিয়া চাহ খাব নোৱাই আও গেছ চেচে ধৰিব পাৰেতো কেলে মানে গেছৰ প্ৰব্লেম হলে বেছি হৈছে যে চবতে এতিয়া ধৰ চবতে ঔষধ দিয়াই আউ ন আজিকালি ফ্ৰেচ বস্তু পাব বলে নোহোৱা হ'ল বজাৰত
হয় হয় দিয়া এইবিলাক সঁচা কথা আৰু আৰু তোমাৰ এনেও নিজৰ মানে স্বাস স্থ্যৰ ওপৰত অকণমান মানে সচেতনতা ৰাখিব লাগে যাতে চব বস্তু আাজে বাজে যিতি পালে খাব নালাগে আৰু
এয়াই কি কৰিবা আৰু আজিকালি সচেতনতা ৰাখি আজিকালি সচেতনতা ৰাখিনো কি লাভ আজিকালি চবতে চব মিলাবতে কৰি দিয়ে আউ চবতে সাৰ দিয়া চবতে চেনি দিয়া সেয়া আৰু
আৰু
নিজে নিজ উজাচি নাখালেও আউ বাহিয়া বাহিৰা বস্তু খালে এতিয়া হৈয়ে যায় আউ আও কিমান কন ট্ৰল কৰিবা নিজকে ইমান কন্ট্ৰলো কৰিব নোৱাই
উম হয় হয় বাৰু তোমাৰ ধৰা বাহিৰৰ বস্তু মানে পৰাপক্ষত অকমান কমাই খাবলৈ চেষ্টা কৰিবা আৰু শাক পাচলি বা কিবা কিবি হ'লে চেষ্টা কৰিব যে বইল কৰি খাবলে কাৰণে বোলে বহুত মেডিচিন হওঁক বা তোমাৰ মানে এনেকে ভিটামিন হওক কেনেকে কে কিছুমান বস্তু দিয়ে ন ত সেইটো কাৰণে মানে ব বস্তুবিলাক অকণমান সচেতনতাই খাবা বন্ধাকবি চন্ধাকবি কিবা কিবি ফুলকবি এইবিলাক মানে অলপ ধৰা বইল কৰি খাবলৈ চেষ্টা কৰিব তুমাৰ তেতিয়া গেছৰ প্ৰব্লেমো তেনেকে নহয় আৰু মা মছলাবিলাক অ খাবা মছলা অলপ খালে মানে তোমাৰ এনুও গেছ গেছৰ প্ৰব্লেম হ'ব বা অইলটো বেছি খালে যোনটো আমাৰ ধৰা তেলটো অলপ বেছি খালে খা চেষ্টা কৰে বা খাটি শৰিয়হৰ তেল পায় নেকি সেইবিলাক খালে ধৰা তোমাৰ ইমানটা মানে চাইড ইফেক্ট নকৰে
অ নাখাও নাখাও আমাৰ ইমান মচলা চচলা খোৱা নহয় বাৰু কিন্তু এনে মাছ মাংস কেতিয়াবা যে টেষ্টিকে খাবলে মন যায় তেতিয়াতো বনাব লগা হয়ে ন যদি ধৰ অকমান মা মছলা নিদিয়াকে অকমান টেষ্টি নালাগিব সদায়তো এতিয়া বইল খাই থাকিব ব নোৱাই কেতিয়াবা অকণ জিভাখনৰ কথা ভাবিব লাগে কি কৰিবা আৰু এনেকে মিলি থা মিলি জুলি বেলেঞ্চ কৰি খালেই হ'ল আউ
অ উপায়তো নাই। উম আমাৰ মানুহৰ কাৰণেনো সেইটোয়ে হয় গৈ মুখনৰ কাৰণে বা জিভা খনৰ কাৰণে গৈ। পিছত মানে কিবা বেয়া এটা কিবা এটা হ'বলৈ যায়।
অ নাই সদায় খোৱাতোতো ভাল নহয়। সদায় খোৱাতো ভাল নহয় কিন্তু কেতিয়াবা কেতিয়াবা খাব লাগে। কেতিয়াবা আকৌ নিজৰ মাইণ্ডটো ফ্ৰেছ কৰিবলৈ কেতিয়াবা ধ আমাৰ ধৰ আজিকালি ধৰ জীৱনৰত কিমান ষ্ট্ৰেচ কিমান চিন্তা কেতিয়াব ত খোৱা বোৱাতো যদি আমি কিবা এটা ধৰ মন ভাল লগা বস্তু খাওঁ তেতিয়া আমাৰ অকণমান চিন্তা- চিন্তা ত অকন মানে হেৰি হয় মনতটো ভাল লাগে।
হয় দিয়া হয় দিয়া ঠিক কথা কৈছে বাৰু তোমাৰ ইমানে হ'লেও মা মছলা খালেও ইমান টেনচন ফ্ৰী নালাগে বাও তুমি যেনেকে কলা ম মানে মাইণ্ড টো ফ্ৰেছ কৰিবলে মছলা খাব লাগে ত গম পাইছো তোমাৰ যোনটো মানে মছলা পাতি খালেই বা
কথা কছোঁ।
বাহিৰা বস্তু খাব লাগে এনেকে নহয় তোমাৰ নিজৰ শৰীৰটোৰ ওপৰত ধ্যান দিবা কাৰণ যেনেকে তুমি বাহিৰা বস্তু খোৱা বা কিবা সেনেকুৱা বস্তু খাওঁতে। চেষ্টা কৰিব যাতে সেইটো বেলেগ এটা চাইডে তুমি ধৰা মানে। মিলাই ৰাখিব পাৰা যদি তুমি কিবা খেলা ধৰা অলপ জগিং কৰিলা বা ৰাণিং কৰিলা বা কিবা ধৰা ব্যায়াম কৰিলা। সেইবিলাক কৰি ধৰা তুমি চেষ্টা কৰিবা। কৰো কৰো মই ৰাতিপুৱা চাৰে চাৰিটা পৰা দৌৰো নহয়।
অঁ অঁ। মইও এয়া ৰাতিপুৱা উঠি নদৌৰো বাৰু মই নদৌ বাৰু কিন্তু মানে এয়া খোজজ খচ অ আবেলি খুজ কাঢ়োঁ ৰাতিপুৱাও খুজ কাঢ়োঁ। আকৌ তুমি হেৰি জানা নে নাই গৰম পানী যে অক নেমু দি খাই ল'বাচোন। পাপা উঠিয়ে সটো যে আৰু ভাল সেয়া হেৰি কৰি পেলাই খোজকাঢ়ে খোজ কাঢ়িলে বহুত ভাল।
গম পাওঁ আৰু নেমু দি খালেও বা জিৰা দি খালেও হয় এইবিলাক ফেট মানে বাৰ্ন কৰাটো অলপ ইজি হৈ সেইবিলাক বহুত আগত। ত কৰিছিলো বুজিছা যেতিয়া প্ৰথম জিম গৈছিলো তেতিয়া এইবিলাক বস্তু বহুত কৰিলোঁ। গ্ৰীণ টি হওক বা কিবা হওক এইবিলাক বা তোমাৰ হেৰি এইটো কি কয়। প্ৰিয়কাৰত খাই বা এইবিলাক যোনবিলাক ধৰা কফি হওক। বা তেনেকে লাল চাহতো অলপ মানে কেফিন থাকে ন।
তুমি ব্লেক কফি খাই ভাল পোৱা নে? মিল্ক কফি খাই ভাল পোৱা?
কফি মই তেনেকৈ নাখাওঁ মই যেতিয়া জিম মাৰিছিলোঁ তেতিয়া ধৰ তোমাৰ অলপ কেফিনৰ কাৰণে লাগে ন। মানে তোমাৰ প্ৰিয় কাৰণ যাতে বড ৱাৰ্ম হ'ব কাৰণে। যেতিয়া গৰম হ'ব তেতিয়া মানে বস্তুবলাক তোমাৰ অকণ মানে ধৰা হাৰ্। দি বিলাকত দুখ পোৱা বা যোন জইন্ট বিলাকত মানে ধৰা তোমাৰ দুখ পোৱা বা তেনেকুৱা মানে ধৰা। সেইটোৰ কাৰণে ধৰা সুবিধা যায় অল গাটো গৰম থাকিলে অলপ এক্টিভনেচটো বেছি থাকে ন।
অ চাবা আকৌ বেছি আকৌ একটিনে চাবলৈকে বেছি কেফিন খালে যে তোমাৰ কাৰণে বেয়া। মাছৰ চাচৰ কাৰণে বেছি বেয়া মানে বেছি কেফিনে মানে হেলত টো মে কৰে কেতিয়াবা তমাৰ তুমি মানে বেছি কেফিন খাবা যে তুমি এডিক্টেড হৈ যাবা আৰু তুমি এডিক্টেড হৈ গ'লে এৰিব নোৱাৰিবা। তুমি জানাই বেছি কেফিন খালে নিজৰ শৰীৰটোৰ কাৰণে বেয়া হয় তুমি যেনেকে কলা এতিয়া যে, বাহিৰা মচলা চচলা নহয় তুমি যেতিয়া ক'লা যে বেছি বায় ঘ বাহিৰা মচলা খালে বেয়া বা বাহৰা বস্তু খালে বেয়া তেনেকে মানে। খাইতো কেফিনোত সেইটো হেৰি, আৰে গম পাইছোঁ ডিফাৰেন্ঞ্চ, কিন্তু প্ৰতিটো বস্তু কিন্তু প্ৰতিটো বস্তুৱে অধিক মাত্ৰা খালেতো বেয়া ন, হয়তো কৈছোঁ মানে।
এইটো বস্তু গম পাওঁ, ধৰা জিমটো মানুহে জিমটো দহ বাৰ নাযায় তো, জিমটো এবাৰ যায়। বা এবাৰ যোৱাৰ আগতে যেতিয়া হেভি লিফট মাৰিবা তুমি, তেতিয়া আগতে তুমি কেফিন টো, ধৰা এনেকেতো কেফিন হিচাপে টো খাব নোৱাৰা ন, তুমি ব্লেক কফি টো খালা বা ধৰা, লাল চাহ খালা কিবা আ বইল-বইল আলু খালা, তেনেকুৱা আৰু কথাবোৰ। সেইবিলাক খালে তোমাৰ ধৰা অকমান অ' সেইটোৱে বেলেঞ্চ কৰি ৰাখিব লাগে। যদি তুমি ইফালে যদি চিকেন পকৰা দুপিচ বেছি খাই দিলা এইফালে খোজ বেছি কাঢ়ি দিবা। যথেষ্ট বেলেঞ্চতো থাকে। মইতো এতিয়া দৌৰা কৰা কৰিয়ে আছোঁ বাৰু, চাৰে চাৰিটা মানৰ পৰা চাৰে সাত। সাতটা মানলৈকে দৌৰোৱে, পুৰা ধৰা নাই-নাই মোৰ ভাগৰ নালাগে। কেফিন দি থাকোতো পুৰা ভাগৰ-চাগৰ চিষ্টেমে নাই, কেনেকুৱা হেৰি চিলিম্বাৰ মাৰে, এটা হাত দিয়ে তেৰটা মাৰো।
কি?
এটা হাত দি তেৰটা মাৰো, দুটা হাত দি আঠাইশটা।
অ' ঠিকে আছে তোমাৰ, তোমাৰ জানা মাছ কুলা ৰিংটো বহুত আছে।
ফৰটি এইট যে মোৰ ভাল।
হয় নেকি, ইমান কম বদি ওৱেট লোৱা মানুহৰ বোলো আমাৰ বডি ৱেটো বেছি হ'ব লাগে, ত এবাৰ ডক্তৰক দেখাবা বুজিছা
নাই মই ডক্তৰক দেখাব লাগিব বেছি খিনাই গৈছোঁ মানে মাজতে এইটি ফ'ৰ আছিলোঁ, জানো কিয় খিনাই গ'লে একেবাৰতে আধা কেজি কমি গ'ল নে মানে আধা পুৰা ফিফটি পাৰ্চেন্ট কমি গ'ল, এতিয়া ফ'ৰটি এট হৈ গ'ল।
তুমি যিহে আৰু বাৰটা, তেৰটা চিলিণ্ডাৰ এবাৰতে মাৰিছা, তুমি নিখিনাই নো কি কোৱাচোন?
সেইটোৱে মই কষ্ট কৰিছো ন, পুলিচত সোমোৱা, পুলিচত সোমোৱা পিছত ডাইৰেক্ট আকৌ নাইটি এইট মাৰি দিম দে।
অ' পিছত আকৌ চোৰ খেদিবলৈ গৈ যদি দৌৰিব নোৱাৰা তেতিয়া কি হ'ব?
নাই-নাই তেতিয়া দৌৰিব নাল নালাগে, পুলিচত সোমোৱাৰ পিছত পেটতো উলিয়াই খাই থাকিম আৰু।
অ'হ-অ'হ ঠিক।
নাই দৌৰিব পাৰা নাপাৰা লগত মোৰ কথা নাই, মই খালি পুলিচত কেনেবাকে সোমাই যাব পাৰিলে হ'ল। বহুত কষ্ট কৰিছোঁ তো, মাজতে-মাজতে আছিলে ষাঠি কেজি আছিলে, বাৰ কেজি কমি গ'ল বেছি দৌৰি দিলোঁ, এইকাৰণে দৌৰা নাই যে আকৌ বাঢ়ি গৈ আছে চাগে, বাৱনা মান হ'ল নেকি? মোৰ অলপ ভাল মানে মোৰ ৱেইট টো মানে মই ন একো নকৰিলে ধুনীয়াকে বাঢ়ি থাকে। এ মোৰ ৱেইট মানে মাছলত বাঢ়ে ডাইৰেক্ট। ফেটচত নহয় আৰু মোৰ মানে পেক বিলাকৰ কাৰণে ভাল আৰু পেটো এইটো ধৰা অলপ তলৰ ফালৰ পৰা অলপ ভালকে জিলিকি থাকে, কাৰ্ছ বিলাক আছে।
অ' তোমাৰ চিক্স পেকো আছে নেকি? তুমি মানে ইমান সদায় জিম যোৱা।
অ' সদায় অল মানে মই জিম যামেই। মই যদি ভাত নাখাব পাৰো, মই জিম যামেই, সদায় জিমটো তো বাদ দিয়া, মই দৌৰাটো এনি টাইম এনি ৱেও।
অ' হয় নেকি ভাল হয় ব বাৰু এইবিলাক এনেকুৱা ভাল ভাবে থাকিব লাগে। মই ভাবিম, এনেকুৱা ভাল ভাবে থাকিব লাগে। মইয়ো ভাবিছোঁ আৰু যে মই ঘৰতে এনেকােৱা য়োগা-চোগা কৰো নেকি? শিকাম, যোগা কৰিলে মেনটেলি অ'।
চাই মেলি যদি পোৱা কৰা, মই এতিয়া মোৰ বাইকখনো মাজতে বেছি দিলোঁ নহয়, এতিয়া মই অকল দৌৰিহে যাওঁ ক'বালে গ'লে। মই স্কুটি, বাইক চবেইছিলো এতিয়া অকল দৌৰি-দৌৰিহে যাওঁ ক'বাল গ'লে।
অ' প্ৰব্লেম নহয় কেতিয়াবা যদি
খোজকাঢ়ি যাব কবলৈ গ'লে। আগ দিনৰ মানহ নিচিনা, ধৰা ইথেনলৰ কাৰণে বহুত প্ৰব্লেম হৈ যায় ন। ম‌ই এইটো কাৰণে ভাবিলো বাইকে বেছি দো, এতিয়া মই দৌৰোহে আৰু খালি বেংক চেংক হওক বা কলেজলৈও দৌৰিয়ে
অ তোমাৰ মানে এক্পিৰিয়েঞ্চ হৈ গ'লে বাইক চাই চাবা আমনি লাগি গ'ল ন? অ মই আকৌ নতুনকে স্কুটিখন পাইছো হে, সেইকাৰণে মই উৰাই ঘুৰাই চলাই লওঁ আৰু।
কিমান বাইক চলাবা, দুহেজাৰ বাৰ পৰা বাইক চলাইছো। দুহেজাৰ দুহেজাৰ ছাব্বিশ হৈ গলগৈ।
কিন্তু তুমি এটা কথা ভাবাচোন, এ তোমালোকৰ যদি ঘৰত যদি কেতিাবা ইমাৰজেঞ্চি হয় তুমি যে বাইকখন বেচি দিলা তোমাৰ প্ৰব্লেম নহ'ব?
নাই নাই মোৰ প্ৰব্লেম নহয়, মোৰ যদি ঘৰ কাৰোবাৰ এনেকে ইমাৰজেঞ্চি মই দাঙি দৌৰি দিম। দাঙিলৈ দৌৰি গুচি যাম মানে মই। মোৰ মোৰ চিষ্টেমটো বেলেগ। কষ্ট কৰিছো ন। যাতে মই কিবা এটা ভাল মানে বস্তু ত হাচিল কৰিব পাৰে, সেইটো কাৰণে মই অলপ বেছি কষ্ট কৰিছো। কৰিলাওতি গাড়ীখন গুচি দিব লাগে ন খন বেছি দিলো কাৰ এখন ললো যে। অ অ হয়টো কোৱা তুমি। অ সেয়াই মানে।
অ মই আকৌ চিৰিয়াছলি বুলি ভাবিছিলো তুমি সঁচাকে মানে এনেকে লৈ যায় নেকি বানু।
অ নাই নাই। মই এনেকে লগৰ পালে উঠাই দৌৰি দিওঁ বাৰু। অ অ দেখ ইমান অহ এই নক'বা আৰু দিয়া। এইবিলাক এনেও নিজৰ মানুহে বডি ৱেটটোৰ ওপৰত কট্ৰল কৰিব লাগে। মই এতিয়া ফৰ্টি এইট বডি ৱেট বুলিহে, নহলে বলেগ ইমান- পেতালা পেতলা মানুহ দেখিছোঁ কামেই নাই, দিনডাল ঘৰত পৰি থাকিব, শুই থাকিব, মোবাইল চাব, গেম খেলিব, ৰিল চাব। পাত চাব, শুব, এইবিলাকে। বহুত গেদেলা মাইকী মানুহো থাকে নহয়। ৰিলচ চোৱা, কিবা কৰা, অভাৰ থিংকিং, কিবা কিবি এইবিলাক মানে বহুত এইবিলাকৰ কাৰণে বহুত শকত হৈ যায়। আমাৰ বিলাক ধৰা ভাল। মই দৌৰা কৰা কৰিয়ে থাকোতো, ৰাতিপুৱা চাৰে চাৰিটা পৰা চাৰে সাতটালৈকে দৌৰিৱে গৈ। তুমি জানাই এইবিলাক। মই ৰিল চিল দিয়ে থাকো। ছিক্স পেকৰ পৰা জেগাই নাই আৰু দুটা বনাম বুলি ভাবিছো হে।
অ সেই কাৰণে
সেইকাৰণে ভাৱিছো এইবাৰ য়োগা ক্লাছত জ‌ইন ক‌ওং। অ য়োগা কৰা য়োগা কৰা। অনলাইনত চাই চাই য়োগা কৰা চাবা দেই ককাল গুৰিত লাগিব।
অ নাই নাই নালাগে। মই এনেই আগতে কৰা এক্সপিৰিয়েঞ্চ মাজতে এ দিলো মানে কি আৰু
তুমিটো মাজতেতো আঢ়ৈ বছৰমান এক্সাৰচাইজ কৰিয়ে আছিলা ৰাতিপুৱা আবেলি আকৌ দুবাৰ দুবাৰ। তাৰপা এতিয়া বহুত দিন কৰা নাই যে, আঠুৰ গুৰিত দুখ পাব পাৰা, ককালৰ গুৰিত লাগিব পাৰে। চাবা অলপ চাই চিতি কৰিবা এইবিলাক। ব্যায়ামটোকে নিজৰ আপোন বুলি ভাবি নল'বা। ভাল লাগিল তোমাৰ লগত কথা পাতি।
ভাবো নাই ভালকেই কৰিম। ভালকে কৰিম বুলি ভাবিছো। জানো আৰু কি হয়।
কৰি পেলাই কিবা এটা